হেল্ল' অহ, দাদা নমস্কাৰ। এই ঘৰতে-ঘৰতে। আপুনি?
আছোঁ-আছোঁ ঘৰতে আছোঁ।
কি কৰি আছে ইমান গৰমত?
এইয়া ফেনখন লৈ আৰু ভিতৰতে সোমাই আছোঁ আৰু কিনো কৰিবা অলপ কথা-চচা অলপ ভাবি আছিলোঁ। ভাত পানী খেলানে নাই?
উ এ খালোঁ খালোঁ, এ ইমান গৰমত আপুনি ঘৰত সোমাই আছে কেনেকৈ ধুইত।
ঘৰত সোমাই আছোঁ মানে ৰবা, প্লেনিং এটা কৰি আছো কিবা সৰুকে।
অঁ' ক'ত মোকো কওঁক চোন মোকো কওঁক মোৰ পলে ইংলি শুনো প্লেনটো মোকো কওঁক ময়ো শুনো, কি প্লেনিং?
অনটো মানে তোমাৰ, মই ভাবিছোঁ সৰুকে কাম এটা ষ্টাৰ্ট কৰা।
কি কাম?
এ ব্যৱসায় এটা, মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো মই।
অ', ভাল কথা ভাবিছা মোক এইবিলাক কথা ক'ব লাগে, আপুনি নাই কোৱা মোক কিয়?
অঁ, নাই মই তাকে ভাবিছোঁ ফোন কৰিমেই তোমাক তেনেকৈ, তুমিও কৰিলা আৰু।
উম, ঠিকে আছে মানে কোনটো ব্যৱসায় কৰিবা বা এতিয়া মোক কওঁক। দেৱ হয়
মই মই ভাবি আছোঁ মোবাইল ষ্ট'ৰ এটা খোলোঁ বুলি। অঁ',
অ', পাৰে খুলিব'লে ভাল আছিল আইডিয়াটো ভাল আছে আপোনাৰ।
মানে, অকলে খুলিবলৈ অকণ দিগদাৰ হ'বতো
উম, গম পাইছোঁ গম পাইছোঁ।
আৰু সেইকাৰণে মানে মই ভাবিছিলোঁ কি, মোকো সহপাৰ্থী এটা লাগে।
অ', অকলে খুলিব দিগদাৰ হয় নহয় এটা পাৰ্টনাৰশ্বিপ লাগেটো খুলিবলৈ।
উম, সেইটো কাৰণে কৈছো মোক সহ পাৰ্টি এটা লাগে মানে।
এনে ক'ত খুলিম বুলি ভাবিছাঁ মোবাইল ষ্টৰটো?
মই ভাবিছোঁ আমাৰ তিনিআলিতে খুলিম, আমাৰ তিনিআলিত মানে তেনেকা ষ্ট'ৰ নাই।
অঁ, তিনিআলিত খুলিব পাৰি ন'।
উম, নি আজিতে আমাৰ ষ্টু নাই মানে তেনে কাই না মানে সেইটো ধৰণৰ নাইয়ে। মই সেইকাৰণে ভাবিছিলোঁ কি, তুমি যদি মন কৰা আৰু।
উম, নাই নাই মই ভাবি আছিলো কিবা বিজনেছ কৰা কথা কিন্তু, মানে মই লগ পোৱা নাছিলোঁ যে তোমাক এতিয়া ফোন কৰোঁতেহে গম পালোঁ তুমি কিবা খুলিম বুলি কৈ আছে তেতিাহলে সুবিধাই হ'ল খুলিবও পাৰ
অ', সেইটোৱে সেইটোৱে মানে মই তোমাৰ মোবাইলৰ মোৰ মানে আইফোন, তাৰপাছত চেমচাং এইবিলাকৰ মানে তোমাৰ যোনবিলাক অপেন বক্স বিলাক আনিম
অ', অপেন বক্স ন?
অপেন বক্স অৰিজিনেলো থাকিব তোমাৰ প্ৰাইজ টো কিমানৰ পৰা? ক মানে চোৱা এতিয়া তোমাৰ মোবাইলৰ ৰেম চাই প্ৰাইজ
এতিয়া আই ফোন দৰে যাম উম, বুজিছোঁ বুজিছোঁ বুজিছোঁ
এতিয়া ঠাইটিন বিলাকটো মইটো ভাবি আছোঁ মানে মানুহৰো সুবিধা হোৱাকে আৰু। এয়া যোনটো ওৱান টুৱেণ্টি এইট থাৰ্টিনৰ সেয়া তোমাৰ চোৱা যোনবিলাক ছেকেণ্ড হেণ্ড লৰ সেইবিলাক বেটেৰী হেলবিলাকো তোমাৰ ধৰ যোনবিলাক থাকে ধৰ
ভাল নাইনটি ছিক্স ঘৰ অ'।
তেনেকা বেট হল থকা বিলাক মই ভাবি আছোঁ, কি মানে আমাৰো প্ৰফিত হ'ব বেছি আমাকো বেছি মুনাফা নালাগে
অঁ, সিহঁত সিহঁতো যাতে
ৰাইজৰো যাতে সুবিধা হয়, তেনেকুৱাকে মই ভাবিছোঁ, কি তোমাৰ হেৰিম বুলি তোমাৰ মানে এ টোৱেনটি এইট থাউজেনট
তোৰ আথা উম পঁচিশ মানৰ পৰা দিওঁ নেকিইনে চবতে বেলেগত এনেই আঠাইছ ত্ৰিশি, আমি পঁচিশ মান ম ষ্টাৰ্ট কৰো পইচা চাৰ্ কৰিলে মানেমাৰ তাল কাষ্টমাৰটো বেছি আহিব।
উম, সেইটোৱে সেইটোৱে তেনেকেই ময়ো ভাবি আছো মানে তেনেকে কৰিম বুলি আৰু।
ফ'ৰটিনবিলাক ফ'ৰটিনবিলাক ধৰ আমি ধৰ এতিয়া ফৰ্টিন ফিফটিন সেইবিলাকটো দাম পৰিবই অলপ।
পৰিব পৰিব যোনবিলাকৰ দাম বেছি পৰিব মানে চোৱা আমাক মানে টুৱেণ্টি পাৰ্চেণ্ট টেন পাৰ্চেণ্ট হ'লেও হ'ব আমাক।
উম, উম, উম, বুজিছো বুজিছো আমি থাৰ্টিনো যদি আমি টুৱেন্টি ফাইভত দিও ত' ফৰ্তিনটো ধৰ আমি এনেকে ধৰ থাৰ্টি এইত থাৰ্টি নাইন
থাৰ্টি এইটলে যাবই নালাগে ত্ৰিশ মানে পইটিৰিছৰ ভিতৰতে দি দিলে হ'ল।
অ', ফিফটিনো ধৰা ধৰিব পাৰি আৰু ফৰ্টি টো ফৰ্তি থ্ৰী ফিফটিন টো। আৰু এ এ আল্টা চিৰিজ বিলাক টো আমিতো এনেও দাম চাই আনিম।
আল্ট্ৰা চিৰিজটো অকমান দাম থাকিব কাৰণ আল্ট্ৰা চিৰিজটো তোমাৰ হেৰি আছে যে
তুমি আল্ট্ৰা চিৰিজ বিলাক কিমানত ৰাখিম বুলি ভাবিছা মইতো মই ভাবিছোঁ এছ টুৱেন্টি থ্ৰী টো এ টো নৰ্মেল যোনটো সেইটো আমি হেৰী পা ষ্টাৰ্ট কৰো নেকি এ তোৰ কোৱাচোন।
মই ভাবিছো কি যোনবিলাক এছ টুৱেন্টি থ্ৰী এছ টুৱেন্টি ফৰ এছ টুৱেন্টি ফাইভ নৰ্মেল টো সেইবিলাক সেইবিলাকৰ এনে প্ৰাইচ হয় তোমাৰ ছিক্সটি পা ষ্টাৰ্ত্তে হয় নেকি মই শুনা মতে যদি আমি যদি পাৰোঁ আমি আমি যদি ফিফটিৰ ওচৰ ওচৰিত দিব পাৰোঁ।
উম, তুমি ভাল ভাবিছ কথাটো ফিফট ওচৰত দিব পৰিলে আমাৰ লাভ হ'ব।
ফৰ্টি ফাইভৰ ভিতৰত বা ছিক্সটিৰ ভিতৰত যদি অ', কি ফিফটি ফাইভৰ ভিতৰত যদি আমি দিওঁ।
অ'।
চবৰে সুবিধাজনক আৰু আল্ট্ৰা চিৰিজটো অ', সেইটোৱে। সেইটোৱে আৰু আল্ট্ৰা চিৰিজ যিমান আহিব সেইখিনি তোমাৰ ধৰি লোৱা চব তাতে ওৱান এক লাখ দহ বিছত দিয়ে।
অ', আমি যেনিবা আমি যেনিবা নব্বৈ পঁচাশী মানত দিম।
অ', ব নব্বৈ পচাশি সেইটোৱে আৰু তেনেকে সেইটোৱে আৰু তাতে আৰু চোৱা ৰেম বিলাকটো জানাই আৰু মোবাইলৰ বিষয়তো জানাই আৰু পাৰিলে মোবাইল তাতে আমাৰ হেৰীও কৰা হ'ব বনোৱা কৰোৱাও কৰা কাম।
অ', বুইছো বুইছো।
উম, তাৰ কাৰণে ধৰা তোমাৰ এম এম বি কৰা ষ্টুডেন্ট এটা লাগিল।
লাগি লাগিল। মোৰতো এনেকুৱা চিনাকি আছে বাৰু এনেকুৱা তুমি যদি খোলা আমি মিলি খুলিলে তাক মোক কৈ দিম বাৰু সি থাকি পাৰিব কৰিবলৈ থাকিবলৈ।
ভাল এটা
ভাল তাই আছে তাত দৰমহা আপুনি এতিয়া কিমানকে দিয়া?
দৰমহা পাতি মানে চোৱা দৰমহা পাতিটো আমি ভালকে দিম কাৰণ আমি ভাল মোবাইলৰ ষ্টৰ এটা খুলিম যেতিয়া আমাৰ মান আমাক এনেকা এটা মানুহ লাগিব যোনটো মানুহে যেনেকা যি মোবাইলে নহওক যি বেয়াই হৈ নাথাকোক। যাতে বনাব পাৰে।
অ', তেনেকুৱা মানুহ আছে মানে এনেকুৱা কিন্তু এতিয়া সিও কাম বিচাৰি আছে কৈছে দোকান চোকান পালে কবিচোন তাক মই আজি কম ৰবা আমাৰ দোকানখনৰ কথা।
অ', ঠিক আছে ক'বা ক'বা আমি পাৰিলে আমি তাক উম, মইতো ভাবি থৈছো এনেটো দহ দোকানত এনেকৈ দহ দহৰ পৰা ষ্টাৰ্ট হয় মই তাক কৈ দিবা লাগিলে আমি পোন্ধৰ পৰা
উম, উম, কথাটো ভাল ভাবিছা বাকী এইটো কি বুলি কে হেৰি নময় বিলাক কিমান, কিমান মান দিম বুলি ভাবিছাঁ।
সেইটোয়ে ক'লো, বেলেগতো আমাক বেছি মানুহ নালাগে ন, দুটা মানুহ ত ধৰ চিলিঙৰ কাৰণে থাকিলোঁ, তটো থাকিলোঁ।
মই সেইটো কথা- আমি নৰ্মেল বিলাক, মানে ধৰ এনেকৈ ধৰোঁ, নৰ্মেল বিলাক তেনেক ৰে-
এনড্ৰইড মোবাইল বিলাক, এনড্ৰইড বিলাক। এনড্ৰইড বিলাক মইটো ভাবে চোৱা, মইটো ভাবি আছোঁ, এনড্ৰইডবিলাক টুৱেন্টি ফাইভ হাণ্ডেড্ৰৰ পৰা দি দিম। উম্, পঁচিছশ টকা। ছাব্বিশ টকা, ওঠৰশ টকা, পোন্ধৰশ টকাধ, তেনেকা মানে। কোৱা মোৰ কথাতটো কেনেকা, মোৰ কথাটো কেনেকা। যাতে আমাৰো, আমাৰো কিবা এটা থাকিব। ৰাইজৰো হওঁক, তেনেকা
ভাল হ'ল, তেতিয়াহে আমাৰ কাষ্টমাৰ বিলাক বেছি আহিব আমাৰ তালে।
খালি এতিয়া কথাটো হ'ল, তোমাৰ তিনিআলিত আমাৰ যোনটো, মই য'ত খুলিম বুলি ভাবিছোঁ, জেগাখন আছে- বাৰু মই জেগা চাই থৈছোঁ। জেগাখনত খালি ফাষ্টতে আমি ধুনীয়াকে চাৰ্ট এখন ঢালিব লাগিব।
অ', গৈছোঁ, এতিয়া কেতিয়াপা ষ্টাৰ্ট কৰিবা সেই কামটো।
সেই কামটো তোমাৰ চোৱা, চাতখন ঢালিবলৈ কাৰণেতো টাইম লাগি যাব। কাৰণ- ডাঙৰকে ঢালি চাত কিয় ঢালিম বুলি কৈছোঁ। তলত মানে মই কেফে এখন দিম।
অ', কেফেখন খুলিবা ন? ঠিকে আছে বেয়া ভবা নাই।
তাৰ নাম চাম পযন্ত মই ভাবি থৈছোঁ। কেফেখনৰ নাইনতি, চিক্সতি নাইন নামটো।
অ',
তাৰপিছত তোমাৰ - সেইকাৰণে মানে ধৰ, তোমাৰ মই সেইখন কেফে খুলিম বুলি ভাবিয়ে থোৱা আছে ন। অ', সেইটো কাৰণে মই তোমাৰ তলত কেফেখন খুলি ওপৰত মোবাইল ষ্টৰটো খুলি দিম।
অ', কি! এটা কাম কৰো নি কেফেখনো খুলি লওঁ, মোবাইলটোৰ লগত।
পাটনাৰ পাৰ্টনাৰশ্বিপ, পাৰ্টনাৰশ্বিপ। সেইখন মানে মই খুলিম বুলি তোমাক কৈছোঁ। সেইটো - অ', অকমান টাইম লাগিব ন, চাত তাত খিনি দি লওঁ, তাৰ পিছত জনালোঁ,
লাগিব, লাগিব, লাগিব।
এতিয়া দুইটাতে লাগিব আৰু -
বা মোবাইলোক মোবাইল দোকান দিবানে? নে কেফেখন খুলিবা প্ৰথম?
পিছতে মই ভাবি আছোঁ কি, তোমাৰ বাউণ্ডেৰীটো মাৰি লওঁ মই।
অ', বাউণ্ডেৰিটো মাৰিবা ন?
বাউণ্ডেৰীটো মাৰি মই তাত -
অ'আচ্ছা, মই এনেচি - মই এনেচি - চিনাকি আছিল বাৰু, মোৰ মানে ঘৰ ওচৰে ভাল মানুহ এটা আছিল কাম চাম কৰা।
অ',
এই যুগল নামৰ মানুহ এটা আছিলে।
অ',
মই ভাবিছোঁ মানুহটোকে লৈ যাওঁ নেকি? মই তোমাৰ দোকানখন চিনি নাপাওঁ ন, মানে মাটি কোন ডোখৰত আছে।
অ', কৈ আছোঁ শুনা, আমাৰ বি পি তিনিআলি যে তোমাৰ - জাপি সজিয়া ফালে সোমাই যোৱা ৰাস্তাটো - ৰাস্তা টো পৰা অকণমান আগলৈ গৈ যে, হলচেল দোকানখন আছে।
অ', অ',।
এই হলচেল দোকান খনৰ পৰা অকমান পাছলৈ গৈ মাটিকণ আছে। মানে চোৱা মই এতিয়া - এতিয়া, এতিয়া দেখিবৰ কাৰণে দোকানখন অকণ ভিতৰৰ ফালে হ'ব। বৰ্তমানৰ কাৰণে - কিন্তু এতিয়া চৰকাৰ ডিচিচনৰ মতে, তোমাৰ ৰাস্তাটো আমাৰ ভাঙিব। আমাৰ ৰাস্তাটো, ৰাস্তাটো এইটো ফৰ লাইন হ'ব। ফৌৰ লাইন হোৱাৰ লগে লগে মানে আমাৰ দোকানখন, ৰাস্তাৰ সন্মুখতে আহি যাব। মই সেইটো হিচাপত মিলাই পেলাই মানে ভাবি থৈছোঁ আৰু সেইকাৰণে কৈছোঁ, চাট এখন দিম বুলি। চত খন ঢালি ললে কেফেখনো চলি যাব ইফালে তোমাৰ আমাৰ গাঁৱত ফ্লাই অভাৰখন আহি আছে ন'।
উম, ফ্লয়োঅভাৰ খনটো হবই এনেও।
সেইটোৱে সেইটো কাৰণে আমাৰ কেফেখনে কাম দিব। সেইটো হিচাপে মই ভাবি পেলাই কথাবিলাক ভাবিছো আৰু সেইটো কাৰণে তুমি এতিয়া
কথা ভাবিছিলোঁ হেৰি আমাৰ য'ত কেফেখন থাকিব তাৰ ছাইডতো ওপৰত মোবাইল দোকানখন থাকিব। তাৰ চাইদতে মই ভাবিছিলো মোৰ মানে অলপ পইচা পাতি আছে মোৰ ফাৰ্মাচী এখন খুলিম বুলি দিম ভাবিছিলো চাইদতে।
পাৰা যাই। এনে কাম কৰোঁ নহ'লে। ফাৰ্মাচীখনতো পাটনাশ্বিপটোৱে লৈ লওঁ।
একো নাই তুমি যিটো যিটো ভাল পোৱা আৰু মই তোমাক তিনিটা কথা কলো তুমি তিনিটা যদি পাটনাৰশ্বিপট হৈ যাওঁ আমাৰ
অ, আমাৰে আমাৰে ভাল ন' সেইটো সেইটো কাৰণে কৈছো মানে চোৱা ফাৰ্মাচীখন যদি তুমি খুলিম বুলি ভাবিছাএটা কাম কৰা লাইচেন্সখন লাগিলে তোমাৰ তুমি লাইচেন্সখন লাগিলে তোমাৰ নামত লৈ লোৱা।
অঁ'।
উম, তোমাৰ তুমি কি কৰি পেলাই লাইচেঞ্চ খন লোৱা লৈ লোৱা বাকি তাত যি যি দৰকাৰ হ'ব সেইখিনি মই দিম।
মানে কি জানা এতিয়া লাইচেঞ্চখন লব কাৰণে অলপ পইচা খৰচ হ'ব আৰু বহুত দিন লাগিব কেইদিনমান লাগিব লাইচেঞ্চ খন লব লগত লাইচেঞ্চ খনটো দি নিদিব নহয় এতিয়া।
তাকে কাৰোবাৰ নহ'লে বেলেগৰ কাৰাবাৰ আছে যদি খবৰ কৰা সিহতৰ পৰা আমি কনটেক্টত লৈ লওঁ।
এনেই তোমাৰ চিনাকি আছিল নেকি কোনোবা লাইচেঞ্চৰ মানুহ।
আছে আছে মোৰ মানে দাদা এজন আছিলে যোনে আগতে ফাৰ্মাচী আছিলে তেওঁৰ তেওঁ মানে এতিয়া তোমাৰ ফাৰ্মাচী নাই খোলা যদি তেওঁৰে লাইচেন্ঞ্চখন যদি আমি এগ্ৰীমেণ্ট কৰি লৈ লওঁ। কিবা এমাউন্ট এটা দি আৰু।
অ', অ', তেতিয় হলে ভাল হ'ব এনে হেৰি কি বুলি কয় তো তোৰ কিমান মান পৰিব গম পোৱা এনে মানে লাইচেঞ্চ খন মানে আমাৰ ইয়াত যদি ল'ম বুলি ভাবো। কিমান এমাউণ্টটো তোমাক কিমান দিব লাগিব?
কি আৰু তোমাৰ দাদাজনক যদি আমি ভালকে যদি কওঁ আমি বেছিও দিব নালাগে পঞ্চাছ হাজাৰ মান টকাতে এগ্ৰিমেন্ট হৈ যায়। যদি দাদা জনে নামানে আমি এক এটা দি দিম ঠিক আছে একটো নামানিলে দুই এটা দি দিম।
উম, এই মানি যাব মানি যাব এক দেৰ কিবা এটা দিম আৰু তাৰ ভিতৰত আৰু মানি যাব।
মানি যাব সেইটোৱে তেনেকে তোমাৰ সেইখিনি যদি সেইডোখৰত হৈ যায়। সুবিধাজনক দেই সেইডোখৰত হৈ গ'লে সুবিধাজনক ৰাইজৰ কাৰণে সুবিধাজনক।
অ'।
আৰু তাৰ পাছত মানে এতিয়া কথাটো হ'ল শুনাচোন এতিয়া তোমাৰ কোনোবা গাড়ী মানে বাইক মোৰ বাইক এখন আছিলে বাইকখনৰ মানে অকণমান প্ৰব্লেম অলপ পাই আছোঁ। তোমাৰ কোনোবা ভাল মানে ধৰ মানুহ চিনাকি আছে?
উম, আছিলে আছিল দীলাৰ নালাগে মোৰ আমাৰ চাইদতে গেৰেজ এটা আছে তুমি গেৰেজটো আহিব পাৰা গেৰেজটোত মানে মোৰ চিনাকি মানুহ জন আছে তোমাৰ এনে বাইত কি কি প্ৰব্লেম হৈ আছে বা
বাইকত মানে তোমাৰ প্ৰব্লেম বেলেগ একো নাই মোৰ এই আগচকাৰ মানে চকেটটোৰ সো চাইডৰ চকেটডালৰ পৰা মানে তোমাৰ লিক হৈ আছে মবিল লিক হৈ আছে।
অ', আচছা আচ্ছা আচ্ছা মবিল লিক হৈ আছে?
অ', সেইটোৰ মানে ঢাকনাখন এৰি গ'ল নে কি জানো সেইটো কাৰণে হৈ আছে নেকি। সেইটো কৰিব লাগিছিলে আৰু মোৰ তোমাৰ মানে কি হ'ল ডিছখন মোৰ খন মানে আগচকাৰ দিছখন তোমাৰ মানে হেৰি কৰিব লাগিছিলে অকনমান চাওণ্ড দিয়ে নহয় চেঞ্জ নহয়। এই মোৰ নতুন ডিচ, ডিচখন নতুন লগাইছোঁ কিন্তু, মানে মোৰ বেছি যদি মানে, হেৰিত তোমাৰ গাত কোছত সোমাই যায় বাইকখন মানে অকণমান
উম উম, চাউণ্ড দিয়ে মানে উম গম পাইছোঁ, গম পাইছোঁ, তুমি আহিবাচোঁন। তালে মই মানহটোৰ লগত আজি কথা পাতিম বাৰু, তুমি বাইকখন লৈ সন্ধিয়ামানে আহিব পাৰিবা নেকি?
সন্ধিয়া মানে পাৰিম পাৰিম পাৰিম।
তুমি কিয় নোৱাৰিবা সন্ধ্যা, মানে মানুহটো বেছি দেৰিলৈকে নাথাকে, আৰু সেই মানুহটো থাকিলে মানে বেলেগ কোনেও ইমান ভালকে নাজানে সেই মানুহটোৱেহে জানে ঠিক কৰিব, তুমি এতিয়া কিমান টাইমত আহিব পাৰিবা।
উম, তুমি পাৰিলে ৰখাই থবা মানুহজনক চাৰে পাঁচটা মান বজালৈকে মই চাৰে পাঁচটা মান বজাত পাই যামগে, আৰু শুনা মানুহজনক কবা যে মই মানে মোৰ চকেট মানে কি কয়, এ বিএছ ডাল আপডেট দিব লাগিছিলে। এবিএছটো আপডেট দিবৰ কাৰণে এই শুনা শুনা, মোৰ কথাটো শুনা, এবিএছটো আপডেট দিব লাগে হা, আপডেট দিবৰ কাৰণে তোমাৰ তেখেতৰ তাত সেইখিনি যোগাৰ আছে নে নাই? যদি নাই তেনেহ'লে তেওঁ যদি ক'ৰবাৰ পৰা মিলাব পাৰে, তেনেহ'লে মি
নাই নাই, মানে শুনা দোকানখনত তোমাৰ চ এভৰিথিং চব যোগাৰ আছে, মানহটোৱে মানে চব যোগ সঁজুলি আনি থৈছে, তুমি যি বিচাৰা তাকে কৰিব মানুহটোৱে, চব সজুলি মাত্ৰাত আছে।
আচ্ছা যদি তেখেতে উ